বাকী খবৰ?
অ, ভালেই।
পঢ়িছ নাই?
পঢ়া শুনা চলি আছে বাৰু।
অ,
তাৰ পিছত দ এটা কথা সুধিবলগীয়া আছিলে।
কি?
এই গাখীৰৰ পৰা আমি কি, কি বনাব পাৰো বাৰু?
অ, গাখীৰ
গাখীৰ, অ'
কিৰ এইটো ৰচনা দেখিবলৈ হলে মানে হয় আৰম্ভ কৰিব লাগিব।
অ'।
গাখীৰ হৈছে এটা পুষ্টিকৰ খাদ্য।
পুষ্টিকৰ খাদ্য অ'।
গাখীৰত মানে বহুত ভাল, ভাল হে থাকে।
অ'।
শৰীৰৰ কাৰণে উপকাৰী গুণ থাকে।
অহ।
গাখীৰ সাধাৰণতে আমি গৰুৰ পৰা পাওঁ। ম'হৰ পৰা পাওঁ।
অ'।
আৰু কিছুমানে ছাগলীৰ পৰাও গাখীৰ খাই আৰু উতৰৰ পৰা উতৰৰ গাখীৰও খায়।
অ, হয়।
এনেই আচলতে বহু সৰভাগ প্ৰাণীয়ে গাখীৰৰে দিয়ে। পোৱালিলে। কিন্তু আমি মানুহে অকল ম'হ আৰু গৰুৰ গাখীৰ বিশেষকৈ খাওঁ।
অ, খোৱাৰ উপযোগী মানে।
খুুৰৰা, খুৰ উপযোগী আৰু তেনেকৈ দেখিছে গৰু গৰুৰ গাখীৰটো মানে মানুহ আমাৰ আগৰ দিনৰ পৰাই বহুত একদম সুস্বাদু খাদ্য হিচাপে ধৰা হয়।
যেনে গৰু গাখীৰক বা প্ৰথম আমাৰ বনোৱা হয়। গৰম কৰি চাহ বনোৱা হয়।
অ'।
চাহ খাওঁ দৈ গাখীৰ বনোৱা হয়। দৈ গাখীৰ বনোৱা হয়। ক্ৰীম বনোৱা হয়।
ক্ৰীম।
আকৌ গ-গৰু গাখীৰৰ পৰা ম'হৰ গাখীৰ পৰাতো বনোৱা হয় ঘী ঘিউ বনোৱা হয়।
ঘিউ অ'।
ঘিউটো এটা মানে মানুহৰ কাৰণে বহুত ভাল বস্তু। শক্তিৰ কেন্দ্ৰ বুলি কোৱা হয় ঘিঁউটো।
ঘিউটো।
ঘিউটো হয়।
অ, হয়।
ঘিউটো আগৰ দিনৰ মানুহে তেলৰ সলনি ঘিউ ব্যৱহাৰ কৰে।
অ'।
আজিকালি যিদৰে তেল ব্যৱহাৰ কৰে, আগতে ঘিউ ব্যৱহাৰ কৰে।
তাৰ বহুত উপকাৰী গুণ আছিলে চাগে।
ঘিউ বহুত উপকাৰী গুণ আছে।
অ'।
ক'ৰবাত গাঁঠিৰ বিষ হ'লে ঘিউ সানি দিলে ভাল হয়
অ
আকৌ গাটো দুৰ্বল দুৰ্বল লাগিলে মা যেতিয়া ঘিউ খাই দিয়ক তেতিয়া সবল সবল লাগে আমাৰ মানুহে সাধাৰণতে উম দৈ গাখী পখীয়ে জলপান খায় বিহুত
উ
অসমীয়া মানুহৰ আচল কথাটো গাখীৰ অবিহলে মানে অসমীয়া এ জনজীৱনৰ বহুত মানে বহুতো মানে অপকাৰ হ'ব যদি গাখীৰ নাথাকে গাখীৰৰ পৰাই ৰাতিপুৱা প্ৰথম চাহ কাপৰ পৰা আৰম্ভ হয়
উ
আজিকালি বহুতে গাখীৰৰ ব্য্ৱসায় হিচাপেও লয়
হয়
ডাঙৰ ডাঙৰ উন্নতমানৰ গৰু পোহে গৰুৰ পৰা গাখীৰ বিক্ৰী কৰ প্ৰত্যেক দিনে বিশ ত্ৰিশ মিনিটাৰ সি বিক্ৰী কৰিব পাৰে
পাৰে অ
তেনেকৈও মানুহ ঘৰৰ এটা আয়ৰ উৎস হিচাপে পৰিগণিত হয় গাখীৰ
গাখীৰটো মানে ব্যৱসায় হিচাপে লৈছে আজিকালি মানুহে
অঁ আজিকালি মানুহে ব্যৱসায় হিচাপে গাখীৰ কৰিছে মানে কাম তেনেকুৱা
গাখীৰৰ পৰা এইটো পেৰাও বনাই ন
অঁ গাখীৰৰ পৰা গোটেই আমাৰ পেৰা বনায় বহুতো মিঠাই ৰসগোল্লা বনায় তেনেকুৱা বহুত কিবা কিবি আছে পনীৰটো কেনেকৈ বনায় তই জানানে
পনিৰটো ইমান ভালকে নোজানো বাৰু হ'লেও কোৱা শুোন
পনীৰটো বনাবলৈ প্ৰথম গাখীৰটো গৰম কৰিব লাগিব
অ গৰম কৰিব লাগিব
উত্তৰ ল'াব লাগিব
উম
যেতিয়া গাখীৰটো অলপ গৰম হ'ব
অঁ হয়
তাত টেঙা টেঙা ঢালি দিব লাগিব নেমু টেঙা নাইব যিকোনো টেঙা হ'লেই হ'ল
হয়
টেঙা দি দিয়াৰ লগে লগে গাখীৰখিনি ফাটি যাব
অ ফাটি যাব গাখীৰ
খীৰখিনি যেতিয়া ফাটি যাব পানীটো মানে বেলেগ এক পানী আৰু এনেকুৱা দৈ নিচিনা বস্তুটো বেলেগ হৈ যাব
হয়
যেতিয়া সে বেলেগ হৈ যাব পানীখিনি কহি পেলাই
উ
পানীখিনি মানে এনেকৈ পেলাই দিব লাগিব পানীখিনি পেলাই সেই দুই নিচিনা যিখিনি মানে গোটা পদাৰ্থখিনি সেইখিনি থ'ব লাগিব সখিনি ধুনীয়াকৈ হেঁচা দি থৈ দিলেই
অ'।
যেতিয়া একদম কঠিন হৈ যাবগৈ।
হয়, অ'।
সেইখিনিকে পনীৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি আমাৰ বিভিন্ন সকাম, নিকাম বিয়া এইবোৰ বহুতো, বহুত মানে অনু প্ৰতিষ্ঠান, প্ৰতিষ্ঠানত অকল পনীৰে
অ, অকল অ, প খাদ্যয়
আৰু যিখিনি অ, যিখিনি মানুহে মানে মাছ, মাংস একো নাখায়।
নেখায় অ'।
সেইখিনিৰ কাৰণে মানে পনীৰ সকলোতকৈ মানে উত্তম খাদ্য।
ত
পনীৰত মানে বহুত ভাল। ভাল আহি আছে গুণ আছে।
উম।
দুই, দুই
দুই। অ'। দৈ টো? হয়। অ, হয়, আহ। দৈ টো? দৈ টো কি হ'ব? অ, হয়। ভাতটো একোৱে খোৱা নাই বাৰু, ভাত, ভাত খাম আৰু লাহে ধীৰে‌।
খাম আৰু লাহে ধীৰে সেইখিনি ভাতো আৰু হেৰিকে বনাই। গছইনে। কৰিছো অ'। অ'। বাকী এ নামঘৰটো বনাই আছিল যে আমাৰ সেইটো। হৈ গৈছে ন'। অ'। ভাওনা পাতিব লাগিব ভাও এটা ল'ব লাগিব আকৌ দেই। অ'। তাকে নিসিংশ অবতাৰকে পাতিব পাৰিছিলে। অঁ'। অ' ইমান ভালকে নাজানো বাৰু কোৱা শোন অলপমান। অ'। অ' হয়। অ'। হয় উম। অ', দানৱৰ এইপতা। হয়। অ'। হয় অ'। তেওঁ। কেতিয়াবা। অ', হয়। হয়। হয়' হয়। মানুহ। গ হয়। উম, হয়, হয়। অ, যোন কণত মানে পানী পৰে, হয়। হয়। হয়, হয়। হয়। হয়। ভাল। হয়, অ'। অ, বৰা। গাহৰি অ'। হয়। মাছ উম। হয়, হয়। হয়। ঘন্য কৰে। অ, হয়। বাকী আমাৰ ভা নামঘৰত সেইদুখনে পাতিব লাগে।